অ', হেল্ল'
অ কি কইছা?
মই এনেই ভাত খাই অলপ বিচনাতে পৰি আছো তুমি
মই এনেই বিছনাতে বাকী খবৰ ভাল আছো দিয়া।
আচ্ছা আচ্ছা ভাত খালা।
অ ভাত খালো দেই বাকী এতিয়া কি প্লেনিং কিবা আছে নেকি ক'বাত যোৱা তেনেকে।
মইতো প্লেনিং কৰিছো বাৰু শ্বিলং যোৱা চৈধ্য তাৰিখে
অওঁ
উ'ম
আৰু কোন
তোমাৰ এতিয়া আমাৰ কলেজো বন্ধ ন চ'মানে চবে প্লেন বনাইছো মানে যোৱা শ্বিলঙত
আচ্ছা এনে বাজেট কিমানকে লৈছে কিমানকে ভাবিছা
বাজেটটো আমি চেভেন কে কে লৈছোঁ সাত হাজাৰ আৰু ফ'ৰ চেফটি মানে ওৱান থাউজেণ্ড এটা এক্সট্ৰা লৈ যাম।
এক্সতা খৰচ হয় এ সেইটো পাৰ্চনেল হব।
অ ', সেইটো মানে পাৰ্চনেল আৰু মানে কিবা চিফটি মানে চেভেন থাউজেণ্ডত নহলে। চ' মানে সেইটো এয়া ওৱান থাউজেণ্ড যে এক্সট্ৰা লৈ গৈ আছো। সেইটোৰ পা ইউজ কৰিম মানে।
আচ্ছা কোন কেনেকে যাব?
মানে আমাৰ কি ভাবিছো, এনেকে আমি গুৱাহাটী যাম হা চৈধ্য -তাৰিখে ৰাতিপুৱা ট্ৰেইন লয় ইয়াৰপা, তেজপুৰৰ পৰা। চ', আমি এঘা, তেতিয়া মানে পাম তোমাৰ গুৱাহাটী ষ্টেচন। তাৰ পা আমি ল'জ নহলে, সম ষ্টে, তেত্যা বুক কৰিম। ঠিক আছে। তাৰ পিছত আমি তাতে থাকিম দিনা তাতে থাকিম। থাকিম গুৱাহাটীতে ঘুৰিম তোমাৰ, তাৰপিছত বেলেগ দিনা আমি ট্ৰেভেলাৰ এটা বুক কৰিছিলো। চোত, ট্ৰেভেলাৰখন তোমাৰ পাৰ্দে অ', চেভেন থাউ ', থাউজেণ্ড ল'ব আৰু সাত - হাজাৰ, চ', তিনদিনৰ কাৰণে এইখন বুক কৰিছো, চবে মিলি। তাৰপিছত, সেইখন ৰাতিপুৱা আঠটা মানত আহি যাব আৰু মানে আমি আঠটাত ইয়াৰ পৰা ওলাই যাম, শ্বিলঙৰ ফালে, তাৰপিছত যেনেকে, কে', ভাবা আঠটাত গ'লে তোমাৰ তিন -ঘণ্টা এক, তেতিয়া হ'লে বাৰটাত শ্বিলং পাই যাম। তাৰপিছতে তাত, তাতে ঘুৰি- মেলি অলপমান ফুৰি ৱাটাৰ -ফলচ বিলাক চাই পেলাই আৰু তাত বহুত, আছে ন', ভাল -ভাল জাগা, এক্সপ্ল'ৰ কৰি পেলাই হিডেন -প্লেচ বিলাক তাৰপিছত তাতে আৰু হোমষ্টে এটা লৈ, তাতে অলপমান হে, সিদিনা ৰেষ্ট কৰিম। সন্ধিয়া মানে তোমাৰ তাত ফেঞ্চি- বজাৰ আছে তাতে অলপমান শ্বপিং -তপিং কৰি আৰু যাম আৰু পিজিত গৈ সেইদিনা ৰেষ্ট কৰি খুম, তাৰপিছত তোমাৰ আকৌ ছেকেণ্ড দে, 'ৰাতিপুৱা তোমাৰ লাইট নোমৰ ফালে ওলাই যাম। ৰাতিপুৱা- ৰাতিপুৱা সাত-তাত, ত', পিছত আমি ছানৰাইজটো, চাই পেলাই ওলাই যাম তোমাৰ চেৰাপুঞ্জী ফালে।
হম',
তাৰ পিছত চেৰাপুঞ্জী ঘূৰিম, ছেভেন- চিষ্টাৰ -লেক, ফিফি -ফলচ সেইবিলাক ঘূৰি পেলাই হাইট, সিদিনা মানে সেইদিনাও আমি মানে ইমানতো ঘূৰিব নোৱাৰিম ন', চেৰাপুঞ্জীটো বহুত ডাঙৰ মানে ঘুৰুন্তে - ঘূৰুন্তে বেছি যাব নোৱাৰিম আৰু। সেইদিনা চেৰাপুঞ্জীতে, - মানে আমি ষ্টে কৰি দিম। তাৰপিছত আৰু, থাৰড -ডেইটটো আমি ডাইৰেক্ট চেৰাপুঞ্জীৰ পৰা লৈ পেলাই ডাইৰেক্ট গুৱাহাটী, টি আহি যাম আৰু। গুৱাহাটী, সেইটো সেইদিনাটো ঘৰ যাব নোৱাৰিম ট্ৰেইনো নাপাম চ সেইদিনা সেই তাতে ৰেষ্ট কৰি দিম, গুৱাহাটীতে চবে মানে লগৰবিলাকে অলপ পাৰ্টি- চাৰ্তি কৰিম আৰু একেলগে তাৰপিছত ছেকেণ্ডডে বাছ তোমাৰ বাছখন বুক কৰিম আৰু চব মিলি তছোত বছতে তেজপুৰ গুচি যাম।
আছা -আছা চব মানে প্লেনিং মানে কৰি থোৱা আছে।
অ', প্লেনিং কৰা আছে বচ এইটো এক্সজকিউট কৰিলে হ'ল চবে মিলি দহজন মান গৈ আছো আৰু টটেল
দহজন ন মোৰ মানে তোমাৰ যাম বুলি ভাবি আছিলো আৰু তেনেকে খালি ভাল মানে লগ পোৱা নাই আৰু মই তোমাক কন্টেক্ট কৰিলো হয়। চ
আচ্ছা, আচ্ছা ন মানে মই যে প্লেনিংটো কৰিছো, আমাৰ টেভেলৰ এটা জ বাকী আছে বাৰু তুমি আহিব পাৰিবা। বলে ছোৱালছে চীত খালি আছে ছোৱালীও আছে তুমি অকল ন ছোৱালী পাঁচজনী আছে ল'ৰা চাৰিজন আছে। মোৰ লগত
আছা যে ময়। যাম ঠিক আছে।
আহ
পুৰা মজ মস্তি
উম
মই কি ভাবিছিলো জানা তুমি তাত উম শ্বিলং যাবা মই ভাবিছিলো অকমান আমাৰ চাইডে আনো নেকি তোমালোকৰ সেইপিনৰ খিনি।
মানে বুজা নাইতো
এতিয়া চোৱা তুমিতো হেৰি তেজপুৰৰ ন ত মই ভাবিছো। ছিলো অলপ নলবাৰী ছালবাৰী আনোনেকি আমাৰ প পিনে
অ পাৰি বাৰু
ত' আমাৰ ঘৰৰ পিনেও তেতিয়া ফুৰিব পাৰিবা জেগা চাব পাৰিবা তেতিন্তো লৰাৰ ভাললে তোমালোকে অহা নাই।
অ এইফালেতো অহা নাই বাৰু
উম ত' আমাৰ এতিয়া মানে ৰিচেন্ট যিটো বিহু হৈ গৈছে সেই কিন্তু তোমাৰ ভাবিছিলো অলপ আগত কম বুলি খালি টাইম নাপালো আৰু তেতিয়া। তুমি আৰু আমাৰ সিফালে মুকলি বিহুবোৰ চোৱা আলো হেতেন
তুমি মোক ক'ব লাগিছিলে আকৌ আহিলো হয় মই।
মই হলো তুমি ব্যস্ত হৈ আছা বুলি।
নহয় তুমি গলে আহি গ'লো হয় মই
অ ত একো নাই শ্বিলং যোৱাটোৱে ফিক্স কৰিছা যদি এনেই বেলেগ কাৰো ক'বাত জাগা অ যোৱা কথা ভাবিছা নেকি
বেলেগ তোমাৰ টাৱাঙৰ ফালে যাম বুলি ভাবি আছোঁ। এইটো বগতে অ শ্বিলঙতো গৈলো তাৰপিছত যাম আৰু টাৱাঙৰ ফালে। তুমিও ওলাব পাৰিবা আমাৰ লগতে
অ ত মই মানে এনে ত যা তাৰ লগত ডিচকাচ কৰি আছো আৰু কাৰ লগত সুবিধা হয় তাৰ লগতে যামগে আৰু।
অ মোৰ লগতটো তুমি একদম কমফৰ্টেবলি যাব পাৰিবা আৰু একো কথা নাই। নাই। বছ আৰু - আৰু তুমি তোমাক কৈ দিছ কি আচ্ছা আচ্ছা আৰু তোমাক কৈ দিছোঁ দেই কি কি লৈ যাব লাগে, মানে তোমাৰ শ্বিলঙত বহুত বৰুখ - বৰষুণ দিয়ে ন? আৰু মন চুনত গৈ আছো। চত তুমি ৰেইনকোট লৈ লবা হা। ৰেইনকোট লৈ ল'বা অ' তাৰপিছত আৰু ঠাণ্ডা দিনৰ কাপোৰ লৈ ল'বা চুৱেটাৰ নহ'লে জেকেট লৈ ল'বা। ঠিক আছে? আৰু তুমি চুইমিং কৰিবা ন চুইমিঙৰ কাৰণে বেলেগ কাপোৰ লৈ লবা নহলে কাপোৰখিনি ভিজি যাব। তোমাৰ ভাল কাপোৰেৰে কৰিলে
অকে অকে।
চব মানে এইকাৰণে চবকে কৈ দিছো মানে কি কি লব লাগে আৰু তোমাৰ যে পাহাৰী ইলাকা ন।
অ'।
ত' তুমি বুট এটা লৈ ল'বা বুইছা?
উম। তুমি ভালে কৰিলা মোক জনাই দিলা। মই সেইবোৰ কথা একচলি ভবাই নাছিলো, মানে ঠাণ্ডা কাপোৰ খিনি বাৰু ভাবি থৈছো বুট চুট এইবোৰ ৰেইনকোট সেইবোৰ ভবা নাই আৰু।
অ'। আচ্ছা মানে ল'ব লাগে মানে তাত পাই যাবা কিন্তু অচানক যে বাৰিচ আহি গ'লে তুমি আকৌ ক'ত বিচাৰি থাকিবা ন ৰেইনকোটটো।
অ সেইটোও হয়।
উম। সেইকাৰণে কৈছো। অ'।
হুম। বাকী ছোৱালী কেইজনী কৰ কৰ?
অ' তোমাৰ ছোৱালী কেইজনী তুমি ভাল ব - বাৰু কথা বতৰা ভাল আৰু তোমাৰ এজনীতো তোমাৰ বৰুৱা চুবুৰীৰে।
অ'
অ বাট অ' বাকী দুইজনী খোল মৰা। অ' তাৰ পিছত এজনী গুৱাহাটীৰ হয় আৰু
আচ্ছা।
হুম হুম।
তেনেহ'লে তাত গুৱাহাটীত উঠিব।
অ ', তাই গুৱাহাটীতে উঠি যাব ডাইৰেক্ট আৰু অ', ল'ৰাবোৰ ভাল বাৰু। মানে ইমান নহয় আৰু বদ মাছ নহয় ভালেই।
অ', নহয়- নহয় মই বদমাচৰ কথা কোৱা নাই লাইক ফ্ৰী হয়নে?
অ ', ফ্ৰী হয়- ফ্ৰীয়ে হয়
ট্ৰিপটো আৰু কেনচেল নহ'লে হয়?
ন', কেনচেলটো নহব বাৰু এইটো মানে যামে চব যাম মিলি একচুপৰা মানে আমি ৰুমো বুক কৰি দিলো। মান ল'য এটা অঁ', ৰুম বুক কৰি দিলোঁ। অ ', তুমি এতিয়া পইচা দিব নালাগে বাৰু! এতিয়া তোমাৰ চব দুজন- দুজন মানে দহজন আছিল ন?
উম',
তোমাৰ পাঁচটা ৰুম বুক কৰিলো দুজনৰ -দুজনৰ চ' তুমিতো আহিলা তুমি আমাৰ লগতে থাকি দিবা।
হুম', কি আছে বাৰু?
অ ', মানে মোৰ বৰুৱা চুবুৰীত বা থাকে ন? সেইজনী বা চ' বা তুমি আৰু মই থাকি দিম এটা ৰুমতে।
অ ', প্ৰব্লেম নাই।
অ'হ
খালি তোমাৰ বা লগত মোক চ চিনাকি কৰাই দিম বাৰ মানে কথা বতৰাটো হয়। খালি বহুত দিন এতি কণ্টেক্ নাই ন।
অহ
আমি কতিয়া কথা পাতিছিলো সেইটোও মনত নাই আনকি
আচ্ছা- আচ্ছা একো নাই দিয়া কথা বতৰাই দিম বাৰু চবৰ লগতে ফ্ৰী হৈ যাম চবকে চিনাকি কৰাই দিম।
হম ঠিক আছে বাকী গ্ৰুপ চুপ খোলা হৈছে নেকি মানে ট্ৰেভেলৰ সেটোৱে এক্সিত্মেণ্টত
অ গ্ৰুপ পুৰা খুলি পুৰা মানে দিম বাৰু তোমাক এড কৰি দিম দিয়া।
গ্ৰুপত এড কৰাই দিবা?
অ এড কৰি দিমব ইন্ট্ৰডাকচন দি দিবা তুমি।
অহ
অ বাকী আমি যে ট্ৰেইনত যাম কিবা খোৱা বস্তু লৈ যাম নহলে ট্ৰেইনত বৰিং লাগিব ন চিপচ কিবা চিপছ নহলে জুচ। লৈ যাবা লৈ আহিবা আৰু
মই মই আৰু যে কথা এটা ভাবিছিলো আমি ট্ৰেইনত হেৰি হুলস্থুল কৰিলেও যাব পাৰিম ফূৰ্তি কৰি
অ পাৰি বাৰু কিন্তু বেলেগ মানুহ আৰু ডিষ্টাৰ্ব হ'ব নালাগে আৰু নহ'লে বকিব ন
জেনেৰেলত কাটিছানে
জেনেৰেলতে কাটিছো অ অ আৰামছে চিঞৰি সেইটোৱে আৰামছে যাম আৰু ফুৰ্তি কৰি ফূৰ্তি কৰি আহিম।
তোমালোকে মোক ইয়াৰ পৰা পিক আপ কৰিবা নে মই তেজপুৰ যাব লাগিব?
নহয় মই আহি যাম তোমাক পিক আপ কৰিব অ', মই বা পিক আপ কৰিব আহিম ন তেতিয়া তোমাকো পিক আপ কৰি ল'ম।
ঠিক আছে মোক পিক আপ কৰি ল'বা হা
অহ হ'ব। সেইটোৱে আৰু উম একদম। বাকী তোমাৰ মা দেউতাৰ পা পাৰ্মিছনটো লৈ লবা
অ পাৰ্মিশন তেনেকে লোৱা আছে খালি আৰু এইটো টিমটো ফিক্স হোৱা নাই ন। তোমাক মই মা দেউতাৰ লগত কথা পতোৱাই ল'ম হা মানে মা দেউতাই কথা পাতিব তোমাৰ লগত দেন ট্ৰিপটো ফিক্স হব তেতিয়া আৰু কনফাৰ্ম হৈ যাব একেবাৰে।
হৈ যাব অ মই পাতি দিম দিয়া ভালকে। এনেই চিনাকি নহয় মা দেউতাক চিনিয়ে পাওঁ তোমাৰ।
অ মানে পাতি দিবা আৰু অলপ তেল চল মাৰি দিবা আৰু যাতে যদি নিদো বুলি কয় নহয়
অ হ'ব দিয়া।
অ ঠিক আছে বাৰু তুমি যোৱাৰ আগত মোক গ্ৰুপ টো এড কৰি দিবা আৰু কলটো কৰিব বাৰু
অ', হ'ব দিয়া মই তোমাক গ্ৰুপে এড কৰি আছো হ'ব দিয়া অ বাই বাই বাই।